হেল্ল'?
কি কৰি আছ?
অ' এয়া এনেই আছোঁ। তই কি কৰি আছ?
মই এয়া বাহিৰতে বহি আছোঁ। বহুত গৰম ও।
অ' - অ' গৰমটো পৰিছে বাৰু দেই, নপৰাও নহয়।
উম, কাৰেণ্টটোও কাটি দিলে।
অ'।
ইনভাৰ্টাৰ থকা সকলৰ বাবেহে ভাল আৰু দেই, এই গৰমৰ দিনকেইটা ন'।
উম, তাকেহে পায়।
তাকে। বাকী খবৰ-খাতি কচোন।
খবৰখাতি ভালেই, তোৰ?
ময়ো আছোঁ আৰু, যেন-তেন। জীয়াই আছোঁ।
অ'।
বাকী ভাতপানী খালি?
ভাতপানী খালোঁ, তই?
মই এয়া খাই পেলাই অকমান বাহিৰত বহি দিছোহি আৰু এনেকা গৰম ভাত কেইটা খোৱাৰ পিছত বেছি গৰম উঠিছে তাতকেও।
অ' - অ' কিহেৰে খালি ভাত?
ভাত তোৰ দালি বনালে, লগত তোৰ ঢেকীয়া আলু ভাজি আছিলে।
উম, উম।
পৰা খৰিচা চাটনি আছিলে।
অ', এই খৰিচা চাটনি মই তোৰ দালি আছিলে, ভাজি আছিলে তাৰপা এই গৰৈ মাছ, কাৱৈ মাছ আছিলে তাৰ গুৰি ভাজি কৰিলে আৰু পিঁয়াজ দি
উম, ভাজি কিহৰ
হা?
ভাজি কিহৰ?
অ', ভাজিটো বডি, আলুগুটি ভাজি
বাকী ভাত এসাঁজ খাবলৈ নেমাত ন?
ভাত খাবলে মাতিম এইকিদিন সময় পোৱা নাই অ
অ', অ।
অ', এই তই যে, কৈছিলি অ', শুনচোন শুন এই তই যে, কৈছিলি খৰিচা কথা এইটো খৰিচাটো কেনেকে বনাই বাৰু?
খৰিচাটো বাঁহৰ গাজ যে
উম।
উম, বাঁহৰ গাজৰ পৰা মিক্সিত অ', মিক্সিত পিচিলেও হয়, বাৰু তথাপিও পিহনাত মাৰিলে অকনমান টেষ্ট তটো বেলেগ হয়। উম, পিহনাত মাৰি লৈ তোৰ তাৰ যোনটো ৰসটো তাৰ অকণমান চেপি লৈ পেলাই ৰস খাই দি পেলাই তোৰ কেঁচাকেও খাব পাৰ লগতে তোৰ আচাৰ বনাইও খাব পাৰ। মানে, আচাৰ বনালে তাৰ যোনটো টেঙা এ, টেঙা ভাৱটো সেইটো অকণমান কমি যায় লগত তোৰ তই, যদি কেঁচাকে খাও তেতিয়া মানে কেঁচাটোত অলপ বেছি টেঙাটো অকমান বেছি হয়, মানে।
অ', অ। তেনেকে বনায় ন?
হম‌‌, হম।
উম, ঠিকে আছে বাৰু সেইটো মানে মই ঘৰত এবাৰ বনাব লাগিব।
সপক্ষে বহুত ভাল বস্তু।
অ', অ', ভাতটো পিছে তই বনালি নে কোনে বনালে?
ভাতটো মই নিজে বনালো।
অ।
মা গাওঁ ফুৰিবলৈ গ'ল।
অ', অ।
বাকী। ঘৰতে আছ' নে এতিয়া?
ঘৰতে আছোঁ, কিনো কৰিবি কাৰেণ্টটো আমাৰ ফালেও নাই বাৰু।
উম, হুম।
বাক কী, মা-দেউতাহঁতৰ ভাল?
ভাল, ভাল, তহঁতৰ?
আছে আও যেনতেন।
অ', অ'।
বাকী বিজনেচ কেনেকা চলাই আছ'?
ঠিকে চলি আছে আৰু মোটামুটি। লাভটো ইমান নাই এইবাৰ। উম, উম, লাভটো ইমান নাই।
উম, ফাৰ্মৰ নেক্স আহিলে নে?
নি এতে কাইলে আহিব আৰু।
কাইলে আহিব ন'।
উম, উম। তাকেউ মেডিচিন চেডিচিন কাইলে আনিবলৈ যাব লাগিব আৰু।
মোৰ লিফ টিং হ'ল বাৰু পৰসি। নেক্সট, এইবাৰ পোৱালি অকমান লেট কে ল'ম বুলি ভাৱিছোঁ, আমি তাৰ পৰা ফুৰিবলৈ যোৱাটো কি হ'ল?
অ', ফুৰিবলৈ যোৱাটো?
উম
ফুৰিবলৈ মানে মোৰ, এই কাইলৈ পোৱালিটো যে দিব তাৰ পৰা ভাৱিছো, আৰু দুদিনমানটো মই ফাৰ্মত একেৰাহে লাগিবই লাগিব।
ঠিকেই আছে, বাকী ইহঁত কেইটাক খবৰটো দিছ ছিলিনে, আমি যোৱা কথাটো মানে আলোচনা কৰিছিলি নে?
তেহেঁতকেইটাক মই সেইদিনা মেছেজ দিছিলো বাৰু হোৱাটছএপত।
অ'
বাকী সিহঁতে অথনি ক'লে বোলে কিবা ব্যস্ত আছে দুদিনমানৰ কাৰণে, তাৰ পিছতহে ওলাব পাৰিব।
কৰিবি, বোলে হোৱাটছএপ গ্ৰুপ এটা খুলি দিবি, মানে আমি জোনকেইটা যাম যোনকেইটা যাম বুলি ভাৱিছোঁ হোৱাটছএপ গ্ৰুপটো খুলি তাত এট এটা মেছেেজ কৰিবি বোলে আমি এনেকে যাম। তহ সকলোৰে সুবিধা মিলাই পেলাই ডেট এটা ক'।
অ' অ'।
তেতিয়া মানে চবৰে মতামত টো গ'ম পাম আৰু তেতিয়া যাবলৈ সুবিধা হ'ব। অন্ত অইন টো নহয় মানে তোৰ ঘৰত তেতিয়া কথাটো ক'বলৈ ভাল হয়।
উম উম। ঠিকেই আছে বাৰু, তেনেকেই মিলাই মেলি ওলাব লাগিব আৰু। অ' অ' উম বাকী পাহাৰৰ চাইডে যাম বুলি ভাবিছ নে এনে কোনফালে যাম বুলি ভাবিছো?
কাজিৰঙা ফালে যাম ভাবিছো। তহঁতৰ মতামতটো বা কি হয় এতিয়া।
মোৰো সেই কাজিৰঙা চাইডেওঁ যব মন আছে, পাহাৰৰ চাইডেওঁ যাব মন আছে বাৰু।
উম চেঁচা চাইডে অকণমান হুলস্থুলীয়া পৰিৱেশ এটা হৈ আছে বুলি মই শুনিছিলো মানে, লগৰ এজনৰ পা।
অ' অ'
তাকে চেচ চাইডে নাযাওঁ। চেচাতটোৰ সেইবাবে মানে আমি ঘপককে মানে অচিনাকি জেগা এটাত গৈ এডজাষ্ট কৰিব নোৱাৰিম ন।
অ'। তো হয় বাৰু।
উম। বাকী, কাজিৰঙা ছাইডে গ'লে মোৰ মতে সুবিধা হ'ব। তাত তে দুদিন-তিনিদিন লৈ পেলাই যাব লাগিব।
উম। তাকে, বাকী, তোৰ লগৰো আৰু যদি কোনোবা আছে, ক'বি।
উম, উম। মই মোৰ লগৰ দুটাক কৈ থৈছোঁ বাৰু। তাত যাম বুলিয়েই কৈছে। এটাক কলেই হ'ল।
উম।
বাকী, আজিকালি ৰাতিপুৱা শুই উঠি গৈ, শেৱালি বুটলগে নে?
মই এইকেইদিন মানে বুটলা নাই বাৰু। মানে মই সোনকালে সাৰও নেপাওঁ যে। প্ৰায় আঠটামান বজাতহে সাৰ পাওঁ।
তাকে আগৰ ল'ৰালিকালটোলৈ মনত পৰি যায় দেই।
উম, উম।
কিমান ধুনীয়াকে একেলগে তাত থাকোতেনে শেৱালি বুটলিব যাওঁ। আমলখি বুটলিব যাওঁ। তহঁতৰ তাত সেইবিলাক চাগে এতিয়া নাইকিয়াই হৈ থাকিলে।
এতিয়া নাইয়ে, মানে আজিকালি সৰু ল'ৰা ছোৱালী খিনিও ইমানটা সেইবিলাকৰ প্ৰতি ধান্দাটো নাই যে।
হয় বাৰু।
বাকী একেদিন ক পঢ়া শুনা চলি আছে বাৰু।
উম এইবাৰ কোন চেমিষ্টাৰ পালিগে তই।
অ' মই হায়াৰ ছেকেণ্ডাৰী দিমহে এইবাৰ।
অ' অ', পাহৰি গৈছিলো মই। অঁ, ঠিকে আছে। পঢ়া শুনা কেনেকে চলাইছ।
পঢ়া শুনা চলিছে বাৰু ঠিকেই চলি আছে।
উম ভালদৰে পঢ়। হায়াৰ ছেকেণ্ডেৰীটো ভালদৰে দিয়া। পিছত নিজে নিজৰ জীৱনটোৰ কাৰণে কিবা এটা কৰিবলৈ যাতে ভালকে মাৰ্কশ্বিট খন লৈ
উম উম। তাকে মানে ৰিজাল্টো অকমান হেৰি কৰি লওঁ।
হুম।
বাকী এনেই কৰ'বাত ওলাই গৈছনে নাই যোৱা।
যোৱা নাই। লগৰ কেইটাও অলপ বিজি আছে।
অ'।
আৰু অকলে গৈতো ভাল নালাগে ন।
উম উম তাকেই লগত যাব লাগিব।
উম।
মানে সৰহকে গলেহে ভাল লাগে আৰু।
হয় বাৰু।
উম। অ' আমাৰো মোৰ দুটামানক কৈয় থৈছো বাৰু আৰু দুটামান ওলালে ভাল লাগিব।
উম, কবি কবি। আতাইকেইজনে একেলগে গলে ভাল হ'ব আৰু তোৰ বাজেটটোও মিলি যাব ধুনীয়াকে। বেছি নালাগে চাৰ পাঁচ জন হ'লে ধুনীয়াকে হৈ যাব। পাচঁজন হ'লে তোৰ বাজেট টোও হৈ যাব।
অ'
মিলাই মেলি আমি দুদিন তিনিদিনৰ কাৰণে ওলাই দিম আৰু
উম তাকেই
উম বাকী মা- দেউতাহঁতক এপাক আনিবি আকৌ আমাৰ
অ', অ, অ', অ, নিব লাগিব বাৰু
উম
বাকী ট্ৰেক্টৰ চেক্টৰ কামত লাগি আছে নহয়?
বাকী ট্ৰেক্টৰ কামত লগাই থৈছো বাৰু
অ'
উ, চলি আছে। ড্ৰাইভাৰজনো এইকেইদিন অসু অসুবিধাৰ কাৰণে সিও অহা নাই, তাৰ গা ভাল নহয় বুলি
অ', অ। তেতিয়া, তই চ, তয়ে চ
উম উম, ময়ে চলাই আছো বৰ্তমান
অ', অ, দাদা নাই নেকি ঘৰত?
দাদা ঘৰত নাই, দাদা অলপ লগৰ এটাাৰ ঘৰলে গ'ল আজি তিনদিন মান হ'ল।
অ'।
আহিব বাৰু।
উম।
বাকী আমি তাত গ'লে কামাখ্যা চামাখ্যা ধুনীয়াকে চাই আহিব লাগিব, মই তালে যোৱাই নাই তই চাগে চাগে আগতে গৈছ চাগে? উম জুবিন ক্ষেত্ৰ একপাক চাই আহিব লাগিব। উ ঘৰতে ঘৰতে। বাকী কওঁক? উম বাৰু তেতিয়া হ'ব শুই যা আৰু ময়ো শুওঁ, ফোন চোন এটা কৰি থাকিবি।
উম কৰি থ
উম খ